হেল্ল,
হেল্লো, হেল্লো, কোৱাচোন তুমি কৈ থাকা। হেল্লো, হেল্লো, অ, বন্ধু নমস্কাৰ।
অ, বন্ধু নমস্কাৰ।
অ, কেনে আছা তুমি?
ভাল, ভাল, তোমাৰ কোৱা?
অ, আজি আমি মানে বন্যপ্ৰাণীৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ।
হয়।
মিচা নকবা, এইবিলাক কথা নকবা অ, মানে বন্যপ্ৰাণী সংৰক্ষণৰ মানে বিশ্ব যদি এক ডাঙৰ চিন্তাৰ বিষয়ে পৰিছে বৰ্তমান।
হয়।
উম, আৰু
বন্যপ্ৰাণীবোৰৰ মানে, দিনক দিনে মানে নোহোৱা হৈ আহিছে। ইয়াৰ ওপৰত মানে গুৰুত্ব দিব লাগে, বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে।
হয়, হয়। আৰু মানে বন্যপ্ৰাণী মানে বুলিলে, মানে সাধাৰণতে বা বনাঞ্চল বা পাহাৰ নদী। বা জলাশয় আদি। প্ৰাকৃতিক পৰিৱেশত বাস কৰা মানে, তোমাৰ জীৱ-জন্তু বা চৰাই-চিৰিকটি। মা, কুকুৰা আদিক বুজাই আৰু।
উম,
উম
বন্যপ্ৰাণী সাধাৰণতে যিবোৰ বনাঞ্চলত থাকে যিবোৰ মানে ঘৰত পুহিব নোৱাৰি সেইবিলাক সাধাৰণতে বণ্যপ্ৰানী। সেইবিলাকৰ ওপৰততো পাৰে বা আমি জনসাধাৰণে গুৰুত্ব আৰোপ কৰা উচিত
হয় হয় আৰু তোমাৰ মানে বন্যপ্ৰাণীৰ প্ৰয়োজনীয়তা আমাক বহু বেছি হব আমি তোমাৰ বন্যপ্ৰাণীয়ে মানে পৰিৱেশত ভাৰসাম্য ৰক্ষা কৰে বা প্ৰতিটো তোমাৰ মানে জীৱনৰ নিৰ্দিষ্ট মানে ভূমিকা আছে। তোমাৰ উদাহৰণস্বৰূপে বাঘ বা হৰিণাৰ সংখ্যা নিয়ন্ত্ৰণ কৰে। বা চৰায়ে মানে বিচ বিস্তাৰ নকৰে বা মৌ মাখিয়ে মানে পৰা সংযোগ সহায় কৰে আৰু আৰু যদি কোনো এটা প্ৰজাতি নোহোৱা হয় তোমাৰ তেন্তে পৰিৱেশৰ স্বাভাৱিকভাৱে ভাৰসাম্য নচ ষ্ট হ'ব।
হয়, মানে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ খাদ্য শৃংখল বা খাদ্য জালৰ প্ৰয়োজন, য'ত প্ৰত্যেকটো বন্যপ্ৰাণীয়ে একো একোটা গুৰুত্বপূৰ্ণ ভূমিকা আৰোপ কৰিছে। ত' যদি কোনোবা এটা বন্যপ্ৰাণীৰ আহ জন সংখ্যাতোক বুজাই যায় নিশ্চয়কৈ সমস্যাৰ বিষয় হৈ পৰিব।
হয় হয় আৰু তোমাৰ মানে বৰ্তমান সময়ত বন্যপ্ৰাণীৰ মানে সংখ্যা বহুত কমি আহিছে কাৰণ বনাঞ্চল ধ্বংস বা চোৰাং চিকাৰি বা তোমাৰ এ জলবায়ু পৰিব ৰ্তন বা জনসংখ্যাৰ বৃদ্ধি, উদ্যোগ স্থাপন কৰা বা পথ নিৰ্মাণ কৰা মানে এইবিলাকৰ কাৰণে মানে বহু বন্যপ্ৰাণী মানে নোহোৱা হৈ যায় আছে।
হয় আজিৰ দিনত বন্যপ্ৰাণীৰ সংখ্যা তেনে তাকৰ হৈ গৈ আছে। বন্যপ্ৰাণীৰ সংখ্যা যিহেতু তাকৰ হৈ যায় আছে মানে সেই মানুহে জনসাধাৰণে বন্যপ্ৰাণীবোৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অ আমি অনুষ্ঠান বিলাকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লওঁ। আৰু যেনেদৰে বনাঞ্চল ধ্বংসৰ পৰা বিৰত থকা বিভিন্ন ধৰণৰ যেনেকুৱা যিবোৰ কাম বনাঞ্চলক লৈ চলি আছে যেনেকে চোৰাং চোৰাংচোৱা বা চোৰাং চিকাৰী বা চোৰাংকৈ কাঠৰ বেহা, এইবিলাক বন্ধ কৰিব লাগে, তেনে কৰিলে বন্যপ্ৰাণী নিশ্চয়কৈ সংৰক্ষিত হ'ব।
উম উম। আৰু মানে ব'ন তোমাৰ মানে বনাঞ্চল ধ্বংসটো বহুত হৈছে কাৰন বনাঞ্চল হৈছে বন্যপ্ৰাণীৰ ঘৰ, অ তোমাৰ আৰু যেতিয়া বন কাটি পেলোৱা হয় তেতিয়া মানে জন্তুবোৰো মানে আশ্ৰয় হেৰুৱাই আৰু বা খাদ্যৰ অভাৱ হয় আৰু সিহঁতে মানুহৰ মানে এ বসতিস্থললে মানে আহিবলৈ বাধ্য হয় আৰু
উম। তেতিয়া মানে মানুহে বনাঞ্চলবোৰ ধ্বংস কৰি, অহ চহৰ নিৰ্মাণ কৰিছে। বিভিন্ন ধৰণৰ কল কাৰখানাবোৰ নিৰ্মাণ কৰিছে, তেতিয়া বনাঞ্চলৰ লগত প্ৰাকৃতিক ভাৰসাম্য, ভাৰসাম্য মানে বিকৃত হৈ আছে। গতিকে
বন্যপ্রাণীয়ে। যথেষ্ট মানে ক্ষতি হৈ আছে। বন্যপ্ৰাণীসকলৰ যথেষ্ট ক্ষতি হৈ আছে, যিহেতু বনাঞ্চলৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ যথেষ্ট ক্ষতি হৈ আছে, প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি হৈ আছে। ত' বন্যপ্ৰাণী সংৰক্ষণ তথা বনাঞ্চল সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া উচিত।
হয়, হয়, আৰু তোমাৰ আমাৰ অসমৰ গৌৰৱ তোমাৰ এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত। বিশ্ববিখ্যাত তোমাৰ বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু মানে গঁড়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু কাজিৰঙা কেৱল গঁড়ৰ বাবে তোমাৰ বিখ্যাত নহয় আৰু বাঘ, হাতী বা বন আৰু বিভিন্ন চৰাই চিৰিকণিও বিখ্যাত। ঠিক তোমাৰ ইয়াৰ উপৰিও বা মানস নেচনেল পাৰ্ক আছে, তোমাৰ ওৰাং। অ', ৰাষ্ট্ৰীয় উদ্যান বা নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে, বা বন্য প্ৰাণী সংৰক্ষণ। মানে চৰকাৰেও বিশেষকৈ আৰু গুৰুত্বপূৰ্ণ ভূমিকা লব লাগে আৰু।
অসমত বহুকেইখন বনাঞ্চল আছে, বা এইবোৰত বিভিন্ন, বিভিন্ন বন্যপ্ৰাণী সমৰ্পিত হৈ হৈছে। বন্যপ্ৰাণী বিলাক অসমৰ ভিতৰত এহিঙীয়া গড় বিশ্ববিখ্যাত। তাৰপৰি সোণালী বান্দৰ। ৰাজহাঁহ, দেউহাঁহ এইবিলাক বিশ্ববিখ্যাত হৈ এতিয়াও জাকত জিলিকা হৈ আছে। এটা সময়ত এনেকুৱা আহিব যে বনাঞ্চল ধ্বংসৰ লগতে এই বন্যপ্ৰাণীসমূহৰ সংখ্যা তেনে কমি আহিব। এই বনাঞ্চল ধ্বংস পৰা বিৰত থা এই বন্যপ্ৰাণীসমূহক অসমৰ গৌৰৱ কৰি ৰখাত আমি সহায় কৰিব লাগিব। চৰকাৰে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু দেখাও গৈছে যে, আ বনাঞ্চলৰ মাজেৰে আ এলিফেন, এলিফেন কৰিডৰ বা এনেকুৱা ধৰণৰ পদ যাৰ ফলত বহু পৰিমাণে হাতীৰ মৃত্যুৰ পৰা বিৰত হৈছে। বা পৰা বিৰত হৈ গৈছে।
আৰু তোমাৰ মানে চৰকাৰে মানে বিভিন্ন আইন প্ৰণয়ন কৰিছে বা বন্য মানে হত্যা কৰা বা তাৰ অবৈধ ভাৱে মানে ব্যৱসায় কৰা। আইনগত ভাৱে তোমাৰ অ মানে অপৰাধ বা তদুপৰি বা তোমাৰ অভাৰণ্য ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চল স্থাপন কৰা হৈছে, আৰু তোমাৰ বন বিভাগৰ মানে কৰ্মচাৰীও দিনে ৰাতিয়ে কাম কৰি থাকে। বা তেওঁলোকে বনাঞ্চলৰ পৰিদৰ্শন নক কৰে তোমাৰ চোৰাং চিকাৰ বা ৰোধ কৰে। বা আহত বন্যপ্ৰাণী কৰে আৰু তোমাৰ কেৱল সেই অ। চৰকাৰে প্ৰচেষ্টা কৰিলে মানে যথেষ্ট নহয়, কাৰণ জনসাধাৰণৰ সহযোগিতা অবিহনে। মানে সফলতা অসম্ভৱ, মই ভাবো আমাৰ জনসাধাৰণ হেতিও সজাগ হব লাগে।
বন্যপ্ৰাণী সংৰক্ষণ থকা যিহেতু চৰকাৰে বা বন বিভাগে বিশেষ গুৰুত্ব দিয়ে আছে। এ ফলত বন বিভাগৰ কৰ্মচাৰীয়ে আ দিনে নিশাই নিজৰ কষ্ট কৰি গৈ আছে লগতে জনসাধাৰণ খিনি এই সমান অ', সমানে সজাগ হৈ সজাগ হৈ উঠিছে। গতিকে বন্যপ্ৰাহিন সংৰক্ষিত হ'ব বুলি আহ এতিয়াও মানে ভালদৰে কব পৰা নাই যদিও বন্যপ্ৰাণী সংৰক্ষণ কৰা এতিয়া অ', অসম চৰকাৰ তথা বন বিভাগ এতিয়া বন্য প্ৰাণী সংৰক্ষণ কৰাৰ পাছত চলিছে।
আৰু তোমাৰ আমি মানে গছ পুলি ৰোপন কৰিব লাগে, বা বন্যপ্ৰাণীৰ গুৰুত্বৰ সম্পৰ্কে সচেতন বৃদ্ধি কৰিব লাগে আৰু। বনাঞ্চল ধ্বংস বা বিৰোধিতা কৰিব পাৰে বা প্ৰকৃতিৰ মানে প্ৰতি দায়িত্বশীল আচৰণ কৰিব লাগে আমি বা যদি তোমাৰ বিদ্য়ালয়ত বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়, তেতিয়াও ছাত্ৰ-ছাত্ৰীসকলে বহু অ', মানে বহু কিছিও শিকিব পাৰে। বা বক্ততা বা ৰচনা কুইজ, চিত্ৰাংক, প্ৰতিযোগিতা আদি আয়োজননৰ জৰিয়তে সটো মানে সচেতনতাটো আৰু বৃদ্ধি কৰিব পাৰে।
হয়, যিহেতু বন্যপ্ৰাণী ধ্বংস তথা বনাঞ্চল ধ্বংসৰ মূল কাৰণটোৱে হৈছে মানুহ। গতিকে বনাঞ্চল সংৰক্ষ ক্ষিত কৰা আৰু বন্যপ্ৰাণী সুৰং ৰক্ষিত কৰাৰ কাৰণে মানুহ হব লাগিব, ইয়াৰ উপৰি অন্য, একো অহা ৰাস্তা নাই। গতিকে যিহেতু স্কুল কলেজত বন্যপ্ৰাণী সপ্তাহ তথা বনাঞ্চল ক লৈ বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হয়। সেই ব্য্ৱস্থামূলক ব্যৱস্থ কিছুমান এনেকুৱা হাতত ল'ব লাগে যাৰ ফলত অ', মানে ছাত্ৰ-ছাত্ৰী সকল বা জনসাধাৰণ সচেতন হয়, বন্যপ্ৰাণী তথা বনাঞ্চলত লৈ যাতে সচেতন হয়, তেনেকা ধৰণৰ এৱাৰ নেছ কেম্প হওক বা বিভিন্ন ধৰণৰ কেম্প
আৰু তোমাৰ মানে সামাজিক মাধ্যমৰ ক্ষেত্ৰতো বহুতো ভূমিকা আছে তোমাৰ ধৰা ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰাম আদিৰ জৰিয়তে বন্যপ্ৰাণীৰ সংৰক্ষণত বাৰ্তা লাখ, লাখ মানুহৰে ওচৰলৈ মানে যাব পাৰে। বা জলবায়ু পৰিৱৰ্তনৰ ফলত ক, বৈনো প্ৰাণী সমূহ তোমাৰ তাপমাত্ৰা বৃদ্ধি বা অস্বাভাৱিক বৰষুণ। বা বানপানী আৰু বানপানী মানে প্ৰাণীৰ জীৱন চক
প্ৰয়োজন সেয়েহে আজি যিহেতু আমাৰ গ্লোবেল ৱাৰ্মিং গোলকীয় উষ্ণতা বৃদ্ধি কৰা। অ', সেউজ গৃহৰ এইবিলাক কাৰত যিহেতু অ', পৰিৱৰ্তন সঘনাই পৰিৱৰ্তন হৈ আছে সেয়ে কিছুমান আহ অ', পৰিৱেশিৰ পৰিস্থিতিৰ লগত মিল খোৱা প্ৰাণী এতিয়া দিনক দিনে নোহোৱা হৈ যাব ধৰিছে। গতিকে সেই প্ৰাণীসমূহ সংৰক্ষনৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া উচিত।
হয়, হয়। আ, তে বন্ধু তোমাৰ পৰা আজি মই বহুতখিনি কথা শিকিলো আৰু পিছত আমি বেলেগ এ টা আলোচনা কৰিম আজিলৈ এৰিছো, ধন্যবাদ।
ধন্যবাদ।